হেল্লো। হেল্লো।
ক'ত
মই মই আছো বাজাৰতে আগতে কি খবৰ ভালনে? মোৰ কথাটো শুনা পাইছনে নাই?
অ', পাইছো
অ', কওক।
ফোন কৰিছো আপোনাল লগত অলপ কথাই পাতি বোলৈ মন আছিল ত সেইকাৰণে ক কথা পাতি পাৰিম নে?
হ' পাৰিম পাৰিম অ'।
ত আজি আমি আপোনাৰ লগত কথা পাতিম জেম ভ্ৰমণৰ বিশৈলৈ।
হয় হয়।
ভাল প কেনেক ফুৰি ভাল পায় ক'ত ক'ত ফুৰিছে এই বিষয়ে আলোচনা কৰিম।
হয় হয়।
ত' আপুনি ভ্ৰমণ কৰিবলৈ বা ফুৰিবলৈ ভাল পায়নে?
হয় ভাল পাওঁ।
নেতি কোন ঠাইত ফুৰিবলৈ ভাল পায়?
মোৰ কথাটো স্পষ্ট বুজা পাইছে নে আপুনি শুনা
অহ বলা শুনা পাইছো শুনা পাইছো, মই কৈছোঁ আপুনি ফুৰিবলৈ বা ভ্ৰমণ কৰিবলৈ কেনেকে ঠায়ত যাব বিচাৰে?
মই যাব মানে মোৰ ভাল লাগে মানে কেনেকুৱা মানে জেগা মানে প্ৰাকৃতিক জেগা প্ৰাকৃতিক দৃশ্য যেনেকুৱা গছ গছনি থকা ঠাই। অলপ পাহাৰ পৰ্বত থাকিব তেনেকুৱা জাগাত মানে ভৰপুৰ ভাল লাগে আৰু।
অ', ক'ত বা ফুৰিছে নেকি এনেকে-এনেকে ঠাই?
হয়, গৈছো বহুত জাগাত গৈছো আৰু। যেনেকুৱা আমাৰ, যেনেকুৱা আমাৰ ওচৰে পাজৰে থকা ৰায় মানে নেশ্যনেল পাৰ্ক আছ ছে চৰল পাৰাত গৈছোঁ, আৰু আৰু জেগা আছে কিবা কিবি বালিমাৰি ইয়াৰ ঘৰত ওচৰতে আছে, বালিমাৰিত গৈছো তাতে গৈছো অলপ ফুৰিবলৈ ভ্ৰমণ।
তাৰ পৰিৱেশটো কেনেকুৱা? মানে বি টি চি অঞ্চলত, ডাঙৰ এটা নেশ্যনেল পাৰ্ক ৰাষ্ট্ৰীয় উদ্যান
আহে, মানে বিদেশী মানুচো মানুহো বিদেশী মানুহ আহে। কিছুমান আছ ছে আৰু বহুত আহে আৰু।
তাৰ ফেচিলিটি মানে কেনেকা, মানে যোৱা বা ভ্ৰমণ কৰাৰ যিটো মানে আমাৰ যে বিদেশী পৰ্যটক বিলাক আহে। কোনটো ৰাষ্ গলে ভাল বা কেনেকে সুবিধা আছে, তো অলপ
যেনেকুৱা ৰাইমনাত গ'লে ইয়াৰ গোচাইগাঁও দি ইফাল দি যাব পাৰ ৰাস্তা ভাল। উম। তাতে মানে গাড়ী ৰখাৰো জেগা আছে, আৰু কিবা তাতে অলপ মানে বহাৰ জেগাটো আছে। ঘৰত ঠাই আছে মানে নদীৰ নদীৰ ওচৰতেই অলপ বহিব পাৰোঁ। তাতে জেগা আছে।
হয়।
আপুনি তাতে গৈ কিবা খানা বনাব পাৰে মানে খানা, বনাই খাই-খাব পাৰে, মানে তেনেকুৱা ফেচিলিটি আছে আৰু সুবিধা আছে বহুত এতিয়া।
মোৰ মোৰো মানে, মোৰ সৰুৰে পৰা এটাই সপ শুন যে মই, মানে মোৰ লগত বন্ধু বান্ধৱীসকল লগত মই সেই যে পাহাৰীয়া চল ব্ৰ', ঘৰত গৈ তাত মানে ৰাতি কিবাকে লগাই ৰখিম। মানে, তো মানে। সেইটো আমি ভালদৰে চাম, এইটো মোৰ সৰুৰ পৰাই এটা সন্মানে।
হা - হা।
কেতিয়াবা সোমাই পালে, ময়ো ফুৰিবলৈ গৈছো নোযোৱা নহয়। মই
হয় আপুনি ক'ত গৈছিলে?
বেংগলৰ যে কি কয় এইটো জলদাপাৰা।
উম উম, তাতে কন তাতে তাত কেনেকুৱা তাইপ জেগাটোত?
জলদাপাৰা টো এটা ৰাষ্ট উদ্যান হয়। তাত আমি কৈছিলোঁ মই আমাৰ চাৰি পাঁচ জন মান এটা টিম এটা গৈছিলোঁ। যোৱাৰ পিছ ৰাষ্ট্ৰীয় উদ্যানত যেতিয়া যাই পালো তেতিয়া তাৰ যি পক্ষ বিলাক আছেত সিহতে ক'লে সটো আৰু নহ হ'ব মানে তাৰ ভিতৰত সোমাব নোৱাৰিব। ইতা টাইম আছে টাইম আছে মই টাইমৰ আগতে যাই পাইছিলো। সেইকাৰনে ম'ৰ কিন্তু চাৰিওফালে যিটো পালোঁ আমি পৰিৱেশটো, ধুনীয়া তাত বহুত ধুনীয়া এনে জীব-জন্তু আছে হাতী আছে, বাঘ আছে। বহুত ভাল ভাল জিনিছ
তাতে কি ইয়াত বনৰীয়া জীব্-জন্তু বিলাক আছে ন?
আছে আছে।
অ, কিবা তাতে এই বাহিৰৰ পৰা তাতে আহে নিকি ভ্ৰমণ কৰিবলে? মানুহ আহে তাতে?
অঁ, বহুত ডাঙৰ এৰিয়া হয় নেকি?
হয় ডাঙৰ এৰিয়া হয় কিন্তু মৰ মৰ বেছি টাৰ্গেট আছি যোৱাৰ কাৰণে
উম অ শ্বিলং হয় শ্বিলং হয় মই যাই পোৱা নাই এতিয়ালৈ যোৱা নাই
মই শুনা মতে ভাল এটা জোগা ৰৈছিলোঙ তাত যিবিলাক যে পানীৰ ঝৰ্ণ বিলাক আছে
হয় হয়
বহুত ধুনীয়া ধুনীয়া ঠাই আছে তাত যাব লাগে মানে কেতিয়াবা মই গলে বা বন্ধু বান্ধৱীৰ লগত
হয় আমি হয় আমি কেইজন মানে একবাৰ যাম নেকি এতিয়াতো মানে বৰষুণৰ মানে সময় এতিয়া অলপ দিনটো বতটো ভাল হ'লে যাম নেকি কেতিয়াবা আমাৰ ফুৰিবলৈ
ফুৰিব লাগে
হয় ব্ৰমণে তাতে
উম
এবাৰ
অ' আপুনি এই অসমৰ কোন মানে যিবিলাক ৰাষ্ট্ৰীয় উদ্যান আছে।
উম।
ক'ত ক'ত ফুৰিছে এইবিলাক?
মই অসমতটো বেছি দূৰ যোৱা নাই মই গৈছিলো আপোনাৰ এই এই বৰপটাত কিবা ই আছে নহয়। জেল ৰোড জেল ৰোড কয় এ বৰপেটা নহ এইটো গুৱাহাটীত তাৰপিছত জেল'ৰোড মই ততে গৈছিলোঁ। যিটো আমাৰ উজান বাজাৰ হয়।
উ'ম।
তাতে গৈছিলো ফুৰিবলৈ মই তাতে ভ্ৰমণ তাতে গৈছিলো। বহুত ভাল জাগাটো মানে। তাত হয় বহুতবাৰ তাত মানে বহুত মানে এৰিয়াটো বহুত আৰু বিদেশৰ পৰাও বহুত মানুহ আহে তাতে ফুৰিবলৈ।
এই আমাৰ আমাৰ যে বাক্সাত- বাক্সাত আৰু এটা ৰাষ্ট্ৰীয় জন ৰাষ্ট্ৰীয় উদ্যান আছে। যাৰ নামটো হ'ল মানাস -মানাস ৰাষ্ট্ৰীয় উদ্যান তাতো আমি অ'হ দুবাৰ মান গৈছিলো। মানস, মানসত, মানসো আমাৰ বহুত ধুনীয়া এটা ই জীৱ জোন মানে আমাৰ বহিঃৰাজ্য যিবিলাক ৰাজ্য নহয় কি বুলি কয়? এইটো যে আমাৰ উ'ম মানে আমাৰ ভাৰতৰ লগতে লগ লাগি যি তো। বৰ্ডাৰ কি? বুলিলে ভূটান- ভূটান। ভূটান আৰু ভাৰত ইণ্ডিয়া যিটো বৰ্ডাৰ একেলগতে মানে মিলাই কেনে হৈছে। এইটো মানাস ৰাষ্ট্ৰীয় উদ্যান। তাতো আমি উ বহুত মানে তাত ইমান ধুনীয়া ধুনীয়া ভিউ আছে বা দৃশ্য আছে। সেইবিলাক চালে মানে আমাৰ বহুতো ভাল লাগে। কাৰণ ইফালে ভূটান পাহাৰ আছে। ইফালে মানে আমাৰ উ'ম ইণ্ডিয়া আছে। ফৰেষ্ট বিলাক যে আছে। বহুত ধুনীয়া আৰু তাত। মানে আমৰ জীপ, জীপ হয় জীপ গাড়ী বিলাক যে আছে। যে। সেইবিলাক লৈ ফুৰিব পাৰো। গাড়ী দি পেলাই
অ'।
জীৱ-জন্তু বিলাক আছে। উ'ম বিদেশ পৰ্যটক আহে। কিন্তু।
অ' মানে চাব লগা বহুত বস্তু আছে। ভাল, ভাল তাতে তেনেহ'লে।
হয়।
যাব লাগিব।
টো আমি আমি এতিয়া ক'ত ফুৰিব গলে বেছি মানে এই এই এই যিটো চিজন যিটো বৰ্তমান যিটো চিজন চলিছে এইটো চিজনত আমি কত ফুৰিব গলে মানে ভাল হ'ব বুলি আপুনি ভাবে?
মই তেনেকুৱাতো মানে ভবা নাই ভাবি আছো আৰু যাম ক'ত বা যাম এইটো জাগা এতিয়ালৈ চেলেক্ট কৰ নাই হা কত যাম আৰু। টো ক'ত গলে আপোনাৰ মানে আপোনাৰ আপোনৰ ইচ্ছা কত যাব গলে ভাল হয়?
এতিয়ালৈকে ইণ্ডিয়াৰ যি এখন ৰাজ্য আছে। বা ভাৰতবৰ্ষৰ ৰাজ্য আছে মই প্ৰত্যেকটো ৰাজ্যলৈকে যাই পোৱা নাই? মই অকল এ দুটা না তিনিটা ৰাজ্য হে গৈছো। এটা হল মই এবাৰ গৈছিলো। এ মহাৰাষ্ট্ৰ লৈ মহাৰাষ্ট্ৰৰ যিটো পৰিবেশ চালো তাত মানে বহুত ধুনীয়া লাগে কাৰণ কিয় তাত যে গছ গছনি বিলাক নাই অলপ কম আছে কিন্তু তথাপিও যিখিনি আছে সিহত স্থানীয় মানুহ হওক বা প্ৰচা ষনে হওক এই গছ গছনি বিলাক কোনেও যাতে নাক কাটিব নোৱাৰে তাৰ কাৰণে আইনে এটা ব্যৱস্থা লৈ থৈ দিছে মানে ৰাস্তা এটা বনাও যদি কিবা এটা গছ এটা আহি গ'ল মাজত সেই গছতো কিন্তু সিহঁতে নাকাটে কিবা ঘৰ এটা বনাওঁ তে যদি তাত এডাল গছ আছে সেই গছডাল নকটে সিহঁতে কাৰণ সেই গছটো বচাই কেনে কেনেকে ঘৰ বনাই বনোৱা যায় সেইটো ব্যৱস্থা লগা সৈতে, তাৰ তাৰ ইছটো বহুতো ভাল।
উ আমি বহি ৰাজ্য ক'বলে গ'লে আমি গৈছিলো তাতেই কলকাতা আছে নহয় কলকাতা গৈছিলো মই। কলকাতাত হয় ৱেষ্ট বেংগল হয়। ইহঁতবা অনাৰ এই কিবা আছে নেকি?
কলকাতা কলকাতাৰ যিটো বীচ আছে বুলি শুনা পাইছো মই যোৱা নাই
হয় হয় ধুনীয়া ভিউ আছে তাতে দিনো মানে বহুত ভাল তাত জোগাটো বহুত ধুনীয়া লাগে।
হয় হয়।
আমি গৈছিলো একেবাৰ গৈছিলো বহুত। মানে কি ইকো পাৰ্কত ইমান মানে গছ-গছনিৰ পূৰা মানে গছ-গছনিৰে ভৰপূৰ পূৰা এৰিয়াটোই মানে গছৰে ভৰা এনেকুৱা জেগা সৌন্দৰ্য এনো ভাল। ধুনীয়া ধুনীয়া মানে কিবা কিবি আৰু। এই মানে বনৰীয়া কিবা কিবা যন টো আছে তাতে চাব লগা, বহুত ভাল জাগা। এইটো ৱেষ্ট বেংগলত হয়।
ৱেষ্ট বেংগলত হয় নে?
হয় আমি এবাৰ মানে যাম বুলি ভাবি আছোঁ যাম নেকি।
আপুনি যেতিয়া যাব মোক জনাব ময়ে নিশ্চয় যাম।
হয়-হয় বহুত ভাল লাগে হয় নহয় যাবও লাগে আমি এতিয়া নগ'লে কেতিয়া যাম যাব লাগে।
ত' আপোনাৰ লগত কথা পাতি বহুতো ভাল লাগিল।
হয়।
সোমাই দিলে আৰু আমি নেক্সট টাইমত
ঠিক আছে হ'ব দিয়া হ ঠিক আছে-ঠিক আছে। ত'